অ শুনিছে ন?
হয় মই শুনিছো আপুনি শুনিছেনে?
শুনিছো শুনিছো।
হয় হয় মই এনেই চেছ খেলি আছোঁ ৰ'ব খুৰীৰ লগত।
আচ্ছা আচ্ছা মই এনে খোজকাঢ়ি আছো ভাত খাই উঠি কিনে।
অ অ সেইটো বাৰু উম হম ভাল অভ্যাস এইটো খোজ কঢ়াটো ভাত খাই উঠিকেনে। খোজ কাঢ়িব লাগে তেতিয়া উম হম হজম হয় বুলি শুনিছিলো মই।
আহ তাকেই। তাকে তাকে ৰাতি এতিয়া ডাইৰেক্ট শুই দিলে অলপমান স্বাস্থ্যৰ কেনেও বেয়া হয়। সেইকাৰণে খোজকাঢ়ো আপুনি ভালে বস্তু খেলিছে বাকী চেছ মাষ্টাৰ কোনো জানে নে আপুনি?
চেচ মাষ্টৰ আমাৰ হেৰি তো ইণ্ডিয়াৰ ইণ্ডিয়াৰ তো শুনিছিলো তেখেতৰ নামটোো পাহৰিছো ৱৰ্ল্ড চেম্পিয়নশ্বিপ জিকিছিলে দুদিনমান আগতে। কি নাম আছিলে জানো গোকেশ হয় সুকেজ আৰু তেখেতৰ ভনীয়েকেও বহুত ভাল চেচ খেলেে বাৰু।
নহয় নহয় তেখেতৰ ভুনীয়াকে নহয় প্ৰজ্ঞানন্দনৰ ভুনীয়াকে ভাল চৃষ্ট
অ প্ৰজ্ঞানন্দন আছিলে ন!
প্ৰজ্ঞানন্দন প্ৰজ্ঞানন্দন বেলেগ আৰু ভোকেশ বেলেগ হয়। দুজনে ৱৰ্ল্ড চোম্পিয়ন হৈছিল ম অ। কিবা মাৰ্কাছ নে কোন আছিলে ইয়াৰ নামটো মাৰ্টিন কিবা হেৰি খালাইছিলে ৱৰ্ল্ড চেম্পিয়ন।
হয় হয় হয়, এই কি নাম আছিল মই পাহৰিছো বাহিৰৰ দেশ ন মেগনছ -মেগন হয়।
কেষ্টা খালাইছিলে
এগ কাৰচন
অ মোনত ভছিলে আপোনাৰ গ ৱৰ্ল্ড চেম্পিয়ন হৈছে যেতিয়া চেম্পিয়নুকেশ হৈছেছে।
উমম
বাকী আৰুচ তেনেকে নাই হোৱা এতিয়া এতিয়াতো ফুটবল চলি আছে এতিয়া
অ ফুটবল চলি আছে নেকি কি ফিফা চলি আছে? অ মই বাৰু ফুটবল তেনেকে নাচাওঁ আপুনি চাই আছে জানো ফুটবল
ফুটবল চাওঁ মাজে-মাজে মই।
হয় এতিয়া বৰ্তমান সময়ৰ অ বৰ্তমান সময়ৰ কোন এনেকুৱা ষ্ট্ৰং টিম কোন আছে শক্তিশালী এনেকোৱা ফিফাত?
শক্তিশালী ত লাগি আছে ফ্ৰান্স।
লাগি আছে ন। চাকোন জিকিব বুলি ভাবে আপুনি?
মইতো ভাবি আছোঁ। এইবাৰ ফ্ৰান্সে জিকিব চাগে আজিতো চছেমি ফাইনেল আছে আপোনাৰ। ফ্ৰান্স আৰু স্পেইনৰ মাজত
হয় নেকি? আজি চাবনে আপুনি?
চাম আজি আজি চাম চছেমি ফাইনেল -ফাইনেলটো চাওঁ মই আপুনি নাচাই জানোঁ?
উম মই বাৰু এনেকে ফুটবল ভাল নাপাওঁ মই ক্ৰিকেট খেলহে ভাল পাওঁ, চেছ খেল ভাল পাওঁ।
থুক ক্ৰিকেট, চেচ ভাল পায় আপুনি। আজি ক্ৰিকেটৰ খেলা আছিল আপুনি গম পায়নে?
ক্ৰিকেটৰ এই অষ্ট্ৰেলিয়াৰ লগত?
নহয় নহয় ইংলেণ্ড আৰু হেৰি ইণ্ডিয়াৰ অডিয় অ ইংলেণ্ড আৰু অডিয়াৰচ যত দি আছে আপোনাৰৰ বিৰাট কলি আৰু ৰোহিত শৰ্মা আছে টিমত অডি আই টিমত।
হয় বিৰাট কোহলি মই শুনিছিলো দেখোন হেৰি ৰিটায়াৰমেন্ট লৈছিলে বুলি শুনিছিলো-
নাই নাই এতিয় ধৰি লৈ খালি টি টুৱেণ্টিৰ পৰা লৈছে। আৰু আপোনাৰ হেৰি তেৰিয়েশ পৰা লৈছে ৰীতাইমেন বাকী অ ফিফটি ফিফটি যোনটো মেজ হয় পঞ্চাশ অভাৰৰ সেইটোত আছে। সেইটোত খেলি আছে আজি ভাৰত জিকিলে বাৰু।
ভাৰত জিকিলে নেকি আজি? কিমান ৰাণত জিকিলে বাৰু? মই ক্ৰিকেটটো আজি- সনেকে এই অদিয়াই-চদিয়াই এনেকে মই ভাল নাপওঁ টি টুৱেণ্টি টো ভাল পাওঁ ৱৰ্ল্ড কাপ টো চাই কেনে-
আচ্ছা আচ্ছা। নাই আজি হেৰি কিমান মানত জিকিলে মানে ইংলেণ্ডে প্ৰথমতে হেৰি কৰিছিলে বেটিং কৰিছিলে। বেট লৈছিলে ইংলেণ্ডে দুশপ পঞ্চাছ পস্পনো টাৰ্গেট দিছিলে ট এইখিনি এটা উইকেটত দুশ পঁচপন্ন কৰি দিছে ইণ্ডিয়াই।
আত্সাহ
উম
ভালে খেলিছে তেতিয়াহ'লে
উম ভাল খেলিছে। কিন্তু টি টুৱেণ্টি যোনটো ক'লে আপুনি টি টুৱেণ্টিটো চাই মানে আপুনি মানে অকল খালি ৱৰ্ল্ড কাপে চাই দিয় এনেকে
মই ৱৰ্ল্ড কাপে চোৱা হয়। তেনেকে
টি টুৱেণ্টিটো খেলা গ'ল মানে ইংলেণ্ডৰ লগত। পাঁচখন পাঁচখন মেটছৰ চিৰিজ আছিলে আপোনাৰ।
অ এই চিৰিজ বোৰ তেনেকে মই নাচাওঁ ৱৰ্ল্ড কাপটোহে মই চাই ভাল পাওঁ।
আচ্ছা আচ্ছা নাই মানে ইণ্ডিয়া বহুত বেয়াকে হাৰিলে ভাৰত বহুত বেয়াকে হাৰিলে তাতে
কাৰ লগত ইংলেণ্ডৰ লগত হাৰি গৈছে নেকি
অ বহুত বেয়াকে হাৰিলে পাঁচখন মেছৰ চিৰিজ আছিলে প্ৰথম মেচ বৰষুণ দিলে অ চাৰি খনে হাৰিছে পুৰা গোটেই চাৰিখনে হাৰি গ'ল
একো নাই তেনেকে হাৰৰ প্ৰ প্ৰব্লেম নাই কিন্তু মানে চিৰিজ বিলাকৰ মতলব নাই ৱৰ্ল্ড কাপত যিহেতু ভাল পাৰফৰ্মেঞ্চ দিছে সেইটো লৈ আৰু হে হেপ্পী আৰু কিন্তু আমাৰ ফুটবলত যিহেতু যাব পৰা নাই সেইটো কাৰণে অলপ দুখ হয় আৰু মাজে মাজে
হয় হয় হয় ইণ্ডিয়া ফুটবলত ইণ্ডিয়া ফুটবলৰ ক্ষেত্ৰত বুলি নহয় ইণ্ডিয়া বাকী যিকোনো খেলতে আগবাঢ়িব পৰা নাই
উম অকল ক্ৰিকেটতে বাৰু ভাল প্ৰদৰ্শন কৰি আছে
খালী ক্ৰিকেটতে ভাল প্ৰদৰ্শন কৰে আৰু হকী তো কৰে কিন্তু হকী
উম ন আছে বাৰু আমাৰ অসমৰ পৰাও খেলুৱৈ আছে তেনেকে নহয় যে ভাল প্ৰদৰ্শন কৰিব পৰা নাই দৌৰ খেলবোৰত অলিম্পিকবোৰত বো মেডেল আনে কিন্তু বেলেগৰ তুলনাত কমকে আনে কিন্তু আনিবলৈ সক্ষম হয় বাৰু
হয় হয় হিমা দাস চ যে হেৰি কি কয় সৰুতে আপোনাৰ মেডেল অনা আছিলে য়ং
হয় হিমা দাস হওক বা এই হে আৰ্চাৰি আৰ্চাৰি বোলে কি কয় এইটো জেভলি থ্ৰজ যে আনিছিলে কি নাম আছিলে তেহেতৰ নিৰজ চোপ্ৰা আছিলে তেনেকে ভাল ভাল খেলুৱৈ আছে আছে বাৰু নথকা নহয়
আছে আছে মেৰিত
উম মেৰি কমো আছে বাৰু
মেৰি কম আছে আপোনাৰ এপিনে হেৰিতো আছে বেডমিণ্টনতো আছে
হুম হুম
বেডমিন্টন হৈ গ'ল তাৰপিছত লং টেনিছ হৈ গ'ল আছে গোটেই
আপোনাৰ অ আপোনাৰ কি আছিলে নাম ত মই নামবোৰ পাহৰি যাওঁ বাৰু বেডমিন্টন চানিয়া মিৰ্জানল ত্ৰিশত চানিয়া মিৰ্জা আছিলে বেডমিণ্টনত আপোনাৰ এই কি সিন্ধু আছিলে পি ভি সিন্ধু হওক বাৰু বেডমিণ্টন চানিয়া মিৰ্জা ক'ত আছিলে চানিয়া মিৰ্জা আপোনাৰ হেৰিত আছিলে লন টেনিছত আছিলে
আৰু এজন আাছিলে যে আপোনাৰ ছোৱালী যে হেৰি কি বুলি কয় এ বেডমিন্টনত যে আছিলে যে
উম হুম তাকে নামটোৱেটো মই পাহৰি গৈছোঁ মই একচোৱেলি
চানিয়া নেহৱাল আছিলে চ চানিয়া নে চানিয়া নেহৱাল চাইনা নেহৱাল আছিলে আৰু চানিয়া মিৰ্জা লন টেনিছত আছিলে
লন টেনিছৰ আছিলে
উম উম আৰু হেৰি বেডমিন্টনত আপোনাৰ এটা ল'ৰাও আছিলে ভাল খেলিছিল ছিল আপোনাৰ অলিম্পিকত অ তিন নম্বৰত হৈছিলে দুইহেজাৰ চৌবিশৰ অলিম্পিকত
হয় হয়
তেনেকে এইবোৰ মানে যোনবোৰ সাধাৰণ জ্ঞান সেইবোৰ মানে মানুহৰ থাকিব লাগে। আমাৰ নাই বাৰু, মোৰো নাই। নামবোৰ মই পাহৰি যাই থাকোঁ। মনত ৰাখিব লাগে, উম। দৰকাৰী মানে এইটো দৈনন্দিন জীৱনৰ কাৰণেও দৰকাৰী আপোনাৰ যোনটো আ, কি কয় পৰীক্ষাবোৰ হয়। চৰকাৰী চা কৰিৰ কাৰণে, সেইবোৰৰ কাৰণেও মানে কামত আহে আৰু নহা নহয়।
আহে আহে, বহুতখিনি আহে, সেইখিনি এইটো সাধাৰণ জ্ঞানৰ ভিতৰতে পঢ়ে যেনে
তেনেকে আৰু মাজে মাজে আমি এনেকে ডিচকাচ কৰি থাকিলে ভাল হয় বস্তুবোৰ। তেতিয়া মানে এইটো আপোনাৰ ৰিফ্ৰেচ হৈ থাকে ন'। এতিয়া মানুহবোৰে সেইবোৰৰ কথা নাপাতে ন' তেনেকুৱা ধৰণৰ। নাচায়ও বাৰু, এতিয়া গেম খেলাতে ব্যস্ত হৈ থাকে যেনেকে মই এতিয়া চেচ খেলি টাইম পাছ কৰি আছোঁ।
আপুনিতো কিবা এটা মানে মাথা লগোৱা কিবা এটা খেলা খেলি আছে, আজিকালিতো মানুহে বেছিভাগ মোবাইলৰ গেমতে থাকে।
অ' মোবাইলৰ গেমতটোতো খেলে আৰু মবাইলৰ গেমতো মাছাৰ ইউজ হয়, এনেকুৱা নহয় যে নহয়।
তথাপিতো মানে অলপমান বহুত কম মানে, যিমানো মা ইউজ কৰিব নালাগে আৰু মোবাইলৰ গেমত যিমানখিনত চেইছত লাগে। আজি নহ'লে মোবাইলৰ গেম যিমানে খেলে তেনেহ'লে চবে চেচ খেলিব পাৰিলে হয়।
অ'। ন' মোৰ মতে মানে এইটো এনেকুৱা এটা মানে ফিল হয় যে মানে যোন মানে যিবোৰে কাম নকৰক কিয় মানে বেছি কৰিব নালাগে মানে। যেনে মোবাইলৰ গেম খেলক বা কিবা কৰক মানে সেইবোৰ মানুহে বেছিকে কৰে ন' যদি কম টাইমৰ কাৰণে কৰে, যোনখিনি লাগতিয়াল সেইখিনি কৰে তেতিয়াহ'লে মোৰ মতে মোবাইলৰ গেম খেলাটো মোৰ মতে বেয়া নহয়।
অ' হয় সেইটো।
হয়নে নহয়, কি ভাবে
হয় হয়, মানুহ হয়। যি বস্তু কৰে মানে
উম, ভালকে কৰিব লাগে আৰু কম সময়ৰ কাৰণে কৰিব লাগে আৰু।
কম সময়ৰ কাৰণে কৰিবলৈ মই সেইটো বস্তু বুজিছোঁ আপুনি যোনটো কৈছে। ভাবাটোতো আপোনাৰটো ভালেই হৈছে কিন্তু কম সময়ৰ ভিতৰত মানুহে হেৰি কৰিব নোৱাৰে নহয়। ভালকৈ কৰিছিলোঁ মানে কম সময়ৰ ভিতৰত খতম কৰিব নোৱাৰে মানে এতিয়া, এতিয়া যেনেকে আপুনি এতিয়া যি বস্তু খেলে, যি বস্তু খেলে সেইটোতো আপুনি সময় দিব লাগিব সেইটো বস্তু।
সময় দিব লাগিব কিন্তু ইমানো সময় দিব নালাগে যে নিজৰ স্বাস্থ্য বেয়া হৈ গৈছে, বোলে কিবা হৈ গৈছে তেনেকুৱা নহয়। যোনখিনি লাগে, তেতিয়া আপুনি ধৰি লওঁক ক্ৰিকেট খেলে, আপুনি ক্ৰিকেটৰ ওপৰত যদি আপুনি বিশ ঘন্টা দি আছে বা দিনৰ যদি আপুনি পোন্ধৰ ঘন্টা দি আছে সেই পোন্ধৰ ঘন্টা যদি আপুনি দি আছে সেই পোন্ধৰ ঘন্টা ধৰি লওক দছ ঘন্টা বোলে আপুনি বোলে খেলাৰ নামত বোলে এনে বোলে দেখাবৰ কাৰণে খেলি আছে বোলে।
হে! দেখুওৱা খেলাটো বেলেগ আৰু মানে কি আপুনি অ সেইটো বুজিছো। আপুনি যো
মই সেইটো কথা ক'ব বিচাৰিছো হয় মানে আপুনি যোনটোয়ে কৰক কম সময়ৰ কাৰণে কৰক কিন্তু মানে মনোযোগ দি কৰিব লাগে মানুহে কামবিলাক।
হয় হয়, নহয় মই যোনটো আপুনি কলে দছঘন্টা খেলি আছে। মানে যোনটো বস্তু প্ৰেক্টিচ কৰিব লাগে মানে প্ৰেক্টিচ কৰিব লাগে এতিয়া দছ ঘণ্টা প্ৰেক্টিচ কৰিবই লাগে বুলে, দেখুুৱাৰ কেনে হয় খেল আৰু কেনে?
উম খেলাৰ কাৰণে যদি ভালকে কৰিছে তেতিয়াটো বাৰু
আজিকালি ভাল - ভাল খেলুৱৈ কেনেকে হয়? যেতিয়া ভাল কৰি প্ৰেক্টিচ কৰিব, কিবা কৰিব তেতিয়াহে ভাল কৰি ভাল খেলুৱৈ এজন হ'ব।
নহয় কষ্টটো ধৰক আপুনি কষ্ট চবেই কৰে। এজন খেতিয়ক এজনেও কষ ট কৰে আপোনাৰ ডাঙৰ ইঞ্জিনিয়াৰ এজনেও কষ্ট কৰে হয় নে নহয়? এতিয়া কষ টৰ বেলেগ - বেলেগ ধৰণ আছে ন এতিয়া ধৰক ৰিক্সা চালকে যে কষ্ট কৰে আৰু ডক্তৰ এজনেও বহুত কষ্ট কৰে
হয়।
কিন্তু সফল ব্যক্তি বুলি ক'লে আমি ডক্তৰ এজনকে কওঁ ন ৰিক্সা চালকক আমি সফল বুলি নকলো কেতিয়াও এনেকুৱা ধৰণৰ কথা কৈছো মই।
আচ্ছা আচ্ছা বুজিছোঁ, আপুনি এইটো সফল বুলি ভাবে।
উম হুম।
পঢ়ি কেনে যোনটো মানে হেৰি সফলতা লাভ কৰে সেইটোকে সফল বুলি ভাবিছে আপুনি?
উম, মই বুলি নহয় সকলোৱে সেইটোৱে ভাবে, সমাজৰ যোনটো মেণ্টেলিটি সেইটোৰ কথা কৈছে।
উম উম, আজিকালি এইটো সমাজৰ এইটো হৈ গৈছে যে পঢ়ি - শুনি যোনে যোনে ভাল হৈছে, যোনে সফ ফল হ'ব পাৰিছে সিহে সফলতাৰ হেৰি হৈছে বুলি ভাবে। ফলটো পাইছে বুলি ভাবে, যোনে পঢ়ি শুনি মানে গোটেইখিনি বস্তু কৰিছে এতিয়া সমানে জ্ঞান আছে দুজন মানুহৰ কিন্তু সি সফল হৈছে এজনে সফল হব বিফল হৈ গৈছে সেইজন মানুহৰ একো বুলি নাভাবে।
দুই দিনতো কষ্ট দুজনেই কৰি আছে হয় নে?
সমানে কৰি আছে দুজন।
সমানে কষ্ট কৰি আছে হয়তো বেছিকে কৰি আছে ৰিক্সা চালকে, বেছিয়ে কষ্ট কৰি আছে।
উম দিনটো হেৰি কৰিব লাগে
উম। সেই তেনেকুৱা ধৰণৰ কথা আৰু আজিৰ কাৰণে হৈছে নেকি বাৰু?
অহ ঠিক আছে হ'ব তেনেহ'লে শুভ ৰাত্ৰি।
ঠিক আছে বাৰু তেতিয়াহ'লে গুড নাইট। কিমানটা এঘাৰ বাজিলে।